হেল্ল'।
হেল্ল'।
শুনিছানে?
অ', শুনিছোঁ কোৱা?
অ', কি কৰি আছা?
মই বহি আছোঁ।
অ', মইওঁ এয়া বাহিৰলৈ অকন ওলাই আহিছোঁ।
কেনেকুৱা আজি গৰম কেনেকুৱা?
এ, আজি একেবাৰে আৰু বা এনেকুৱা গৰম দিছে অ', এতিয়া এতিয়াও ইমান গৰম চোৱাচোন।
অ', মানে জুলাই মাহত এনেকুৱা। কোৱা এতিয়া জুলাই মাহটো গ'লেই বাচিলোঁ। নহ'লে জুলাই মাহটো যদি বাচিব নোৱাৰো, মানে মৰি লো আৰু।
মই যোৱা জুলাই, জুলাইতো আৰু যদি হেৰি কৰিব পাৰোঁ।
অ', মই। মইতো ঘৰত কৰিছোঁ, মই বোলো মই যদি জুলাইটো পাৰ কৰিব পাৰো মই বাছি গ'লোঁ, কিন্তু জুলাই পাৰ কৰিব নোৱাৰিলে শেষ আৰু। অ'।
শেষ আৰু।
তাকেহে সঁচাকে ইমান গৰম মানে অ'। শান্তি হৈ গৈছে এইবোৰ।
উম, আৰু ঘৰ বোৰ যে ৱাল বোৰলৈকে গৰম আৰু।
অ'। একো মানে তুমি কাপোৰ এটাও মই সেইদিনাখন ক অ', কেনেকে ক তালত লাগি পেলাই আছিলে কাপোৰ খিনি মোৰ। কাপোৰ খিনি আনিছোঁ ইমানেই গৰম নহয়, মই বোলো বা ঘৰৰ ভিতৰতো এনেকুৱা গৰম।
ঘৰৰ ভিতৰতো ইমান গৰমো উম।
আকৌ দিনত এই বিচনাৰ ওপৰত বহিব নোৱাৰি এনেক
অ'নোৱাৰি অ', উম, আকৌ এটা টাইমত পকাখনো গৰম হৈ যায়।
অ', পকাখনো গৰম হৈ যায়, মানে কিছুমান আমাৰ এই খোৱা ৰুম কেইটাৰ ফালতো আমি যাব। আমি টিভি ৰুমত এই চাইদৰ ৰুমত হে থিব পাৰি।
মইতো আজি দিনটো বাহিৰতে বহিছো জানানে।
মই মোক দিনটো তুমি এতিয়া আহিলে অকল পকাতে পাবা।
উম, মই দিনতটো বাহিৰত বহি, বহি।
অ', তোমালোকৰ অকণ বহিব জেগা আছে যে। আমাৰ সেইটোও নাই পিছফালেটো জেগা নাইয়েই। আগফালেও গোটেই সেয়াহে ৰ'দ। তাকে মাক উঠনি কৈছোঁ বুলো। পুখুৰীতো পুতাহেঁতেন ভাল আছিলে, গোটেই ধুনীয়াকে পিছফালে বাৰীত বহি থাকিব পাৰিলোঁহেতেন।
বাহিৰত বহি থাকিব পাৰিলোঁ হেতেন তাকে। ভোক তাকে অকমান জেগা থাকিলে। ফালে আৰু পিছফালে বহিব মেলিব উম। মায়ে কি কৰিছে মানে মায়ে নাৰিকলৰ লাডু বনাই আছে।
অ, তোমালোকে নাৰিকল লাডু বনোৱা নেকি?
অ, নাৰিকল লাডু বনাই আছো মই।
কেনেকে মোক শিকাই দিয়াচুন তোমালোকে কেনেকে বনোৱা।
আমি হেৰি এনে যে এইবোৰ হেৰি চেৰি দিয়ে এইটো কি?
মানে এবাৰ কি হ'ল মই বনালো তেতিয়া অ, মানে ৰঙা ৰঙা নিচিনা হৈ গ'ল। এনেইতো আমাৰ নাৰিকল লাটো বগা হয়।
বগা হয় অ,
উম,
ৰঙা কিয় হ'ল জানানে নাই? তুমি মানে বেছি ভাজিলা।
মানে যিমানটো ভাজিব লাগে সিমানটোয়ে ভজাইছিল। থোৱাৰ কাৰণে হ'ল নেকি, এদিন দুদিনমান থোৱা আছিলে।
এ, নহয় নহয় কি হল জানা মানে এ, নাৰিকল খিনি যে তুমি ভাজি থাকোতে এটা জোখ আছে সেই জুখ থ, যদি নমাই নিদিয়া লগতে ৰঙা হৈ যায়। তুমি এবাৰ হাতাখন ঘোৱাৰ পিছতে ৰঙা হৈ আহিব। উ, ৰঙা ৰঙা হৈ গলে কে জোখ এটা আছে মানে সেইটো জোখেই হ'ব লাগিব।
অ, কেনেকে বনাইছা কোৱাচোন?
মানে প্ৰথম নাৰিকল খিনিতো হেৰি তোমালোকে কিহত হেৰি কৰা মেক্সিত মাৰি এতিয়া নে
নহয়, নহয় আমি ৰুপনি তে
ৰুকনিতে তেওঁ ৰুকনি মাৰিলে বেছি ভাল হয় আৰু।
সৰু হৈ যায় না বহুত?
আৰু নিমজ হয় বাৰু মিক্সিত মানে নিমচ হয় কিন্তু সৰু হৈ যায়। বহুত কম ওলাই। আকৌ যদি নাৰিকল, অ, অ, আকৌ যদি নাৰিকলকিটা ঘৰৰ হয়, তেতিয়া লাটো বেছিকে হয়।
সৰু থাকে যে ন।
অ, চালানীবোৰ একে সৰু সৰু নাথাকে জানো?
অ,
উম, অকমানি অকমানি পাই একেবাৰে। নাৰিকল এই আমাৰ ওচৰতে এঘৰত হেৰি নাৰিকলৰ গছ আছে।
অ,
তথাপিও নাৰিকল পাৰিছিলে, মই আকৌ ওলাই যাওঁতে নাৰিকল। পাই থকা দেখিলো। মই বোলো বিক্ৰী কৰে নেকি সুধোমগে তাৰিছত যেনিবা দিলে।
অ,
উম, চাৰিটা আনিছো ধেই অলপমান দু কেইটামান হ'ব বাৰু নাইকল কি লাডু।
টোল।
ৰাই এটা নাৰিকলত বিছটা বনাব পাৰি আৰু।
বিশটামান বনেগে ন?
বনেগ বনেগে। উম, তাকে।
মইতো এ, অ, কোৱা? হেৰিকেতো বিহুৰ টাইমত।
অ,
আমাৰ ইয়াতো এই এতিয়া চেণ্টাৰটো সৰু সৰু বিলাক পায়।
উম,
তোৰ বিচাৰি গৈছো গোটেই ভাইঙা বৰঙাবাৰী একে ব্ৰহ্মাজনৰ লকে বিচাৰিছো নাই। তাৰপা গৈ লাহন চেণ্টাৰত পাইছোঁ আকৌ সৰু। তাৰপৰা এখন দোকানত পাইছোঁ, এটা ডেৰশ টকাকে। সেই তেনেকে আনিবলগগীয়া হৈছে। বৰ দাম অ' নাৰিকলবোৰৰ।
অ' এই ঘৰবোৰ যে আৰু দাম, বা। উম।
কিন্তু সেইটো তুমি এতিয়া অ' চালানীটো ৰুকনিয়ে নোসোমাই।
কনিয়ে নোসোমাই। উ, হেৰি এইটো কি তুমি খালি তোমাৰ এইটো হেৰিটোৰ লগত কথা জানানে জুইটোৰ লগত আৰু।
উম।
অলপ মানে কমৰ হেৰিয়াত হেৰি কৰিব লাগিব। তুমি নাৰিকল এটা নাৰিকলত একাপকে চেনি দিব লাগিব।
অ' চেনি দিয়াটো খেলি মেলি হ'ব পাৰে কিয় চেনীটোও পটককে ৰঙা হৈ আহে ন'।
আৰু হেৰি প্ৰথম তুমি নাৰিকলখিনি আধা ভাজি লব লাগিব। আধা মানে অকমান অকমান তুমি খাই চাবা, তুমি গম পাবা মানে। অকমান তেতিয়া তেনেকুৱাতে তুমি চেনি দিব লাগিব আৰু যদি নাই কলটো ঘৰৰ হয় অলপ ডাঙৰ নাথাকে জানো, তাত যেনিবা চেনী অকণ উম। একাপত একাপ দিয়াৰ পিছত আৰু অকমান দিব লাগিব, আধা কাপ টোও হয় যেনিবা আধা কাপতকে কম নিজৰ জোখ আৰু, উম। কিছুমানে বেছি মিঠা হ'লেও ভাল পায়।
অ' আমিতো বেছি মিঠা
আমি মিঠা খোৱা মানুহ অ'। উম, তাৰপা তেনেকে তুমি প্ৰথম আধা ভাজিব লাগিব। তাৰপিছত একাপ চেনী দিলা আৰু অকন ভাজিলা, এই বহুত মানে দী ধেৰিকে কৰিলে তুমি অ' একেলগে চেনখিনি দি দি দিব নালাগে মানে, কম কমকে দি দি ভাজা
অ' অকমান অকমানকে দি থাকিব লাগে।
অ' আকৌ তুমি গম পাইছা আৰু হ'ব আৰু এয়া, তাতকে অলপ আগতে নমাই দিব লাগিব কাৰণ কুকাৰটো গৰম হৈ থাকে যে।
অ' মানে যিমানটো টাইম মানে গৰম হ'ব লাগে সেইটো হৈ যায় আৰু অ'। কৰিলে অলপ আগতে।
অ' অলপ আগতে অফ কৰি দিলে তাত তুমি যেনিবা লৰাই থাকিব লাগিব।
অ'।
আকৌ লৰালা নহয়, লৰাই কুকাৰটো নমাই সেই লৰাই হোৱাৰ লগে লগে তুমি কিবা এখন লৈ উলিয়াই দিব লাগিব। কুকাৰটো বহুত গৰম হৈ থাকে যে অ' উম, উম। তাৰপিছত লগতে লাডু কৰি দিয়া আৰু।
অ'।
উম
এতিয়া লাদুবিলাক মানে কিবা কিবা কাৰণে মানে হিহঁতে এনেই বনাইছে।
নাৰিকলকিটা আনিলো যে দেখি।
অ' বনাব মন গ'ল।
নামা মন গ'ল তাৰপিছত কি কয় মোলেও বোলে দি পঠিয়াব থৈ দিব এতিয়াপা।
এতিয়াবা তেতিয়াহ'লে থাকিব নে?
মই নাজানো আৰু, মই কৈছো তাকে মায়ে কৈছে হে, তই খাই খাই শেষ কৰিবি বুলে।
অ' মই এনেকুৱা বস্তুকেইটা থাকিলে কিন্তু মোৰ চাই থাকিব নোৱাৰো মানে। এটা দুটাকে খাই খাই, খাই খাই উম। নাইকল লাডু মোৰ এনেকুৱা।
উম, আগতে যে মায়ে, আগতে মায়ে হেৰি কৰি-কৰি থৈ দিয়ে জানানে তেমাইল
মানে অ এ আমাৰ আকৌ হেৰি কৰে মানে দুটামান উলিয়াই থব নহয়। গোটেই মানুহকেইটাৰ জোখত, এইখিনি লুকুৱাই থয়।
আহ।
নহলে নাথাকে, আমাৰ এই চাৰিটা, চাৰিটা মানুহজনী বা চাৰিটা সেইকাৰণে চাৰিটা উলিয়াই থয়, তাৰ পৰা এইখিনি লুকাই থৈ দিয়ে, নহলে জানেই যে এইটো বস্তু খতম হৈ যাব।
আৰু মংগল বিশ্বাস নকৰে নাৰিকল লাডু
অহ কিছুমান বস্তুক লৈ বিশ্বাস কৰিব নোৱাৰি, এতিয়া মাহঁতে জানে ন। কোনে কি ভাল পায় সেইটো কাৰণে লুকুৱাই দিয়া হয়‌ সেইবিলাক বস্তু।
নাই খাৱা বুলি জানে বেলেগ।
অ, সেইবিলাক উলিয়াই থৈ দিয়ে।
অ, সেইটো খামে দিয়া আৰু।
উম, এগাল মান বনাই নিবা যোৱাৰ আগত।
তাকে।
আৰু আচাৰ অলপমানো।
আচাৰ অ, আচাৰ বনাব লাগিব।
উম, মই গাছটো বনাইছো কিন্তু মানে গোন্ধটো নাহিলেই হ'ল, গোন্ধ আহিলে বেয়া পাই।
অ, গাছৰ কেনেকে বনোৱাও?
মই কালি হেৰি কৰিলো গাছ মানে আমাৰ যোৱা বছৰে থৈ দিয়া আছিলে। কাটি পেলাই। তাৰপা হেৰি পানী হৈ যায় ন গছ বিলাকত অলপ-অলপ। পুৰা পানী খিনি মানে গোটেই খিনি গা চালনীখনলৈ উলিয়াই লৈ চেপি-চেপি
অ।
ৰস বিলাক উলিয়ালো। উলিয়াই পেলাই নিমখ অলপ আৰু হালধি অলপ সানি পেলাই সেয়া ৰ'দত দিলোঁগৈ।
অ।
তৰপা মই জলকীয়া নিদিওঁ বুলি ভাবিছিলো। বহুত সময়ৰ পিছত আকৌ জলকীয়া দেখিছো ডাইনিঙৰ ওপৰত বি জলকীয়া। অ, বোলো এয়াও দিওঁ, অ বজ জলকীয়া ছটামান আছিলে নেকি।
আহ।
ডাইৰেক্ট ধৰি-ধৰি কাটিব ভয় লাগে যে চাৰ, চুৰি এখন এই চামুচ এখন ভৰাই লৈছে জলকীয়াটো, তাৰপিছত চুৰিয়ে কাটি লৈছে। কাটি-কাটি আকৌ সেয়াও নিমখ হলেও সানি। ৰ'দত দিলো, তাৰপা মানে ৰ'দটো কাঢ়া হলে তোমাৰ এদিন দিব লাগে বোলে। যদি ধৰা নহয় তেতিয়া দুদিন দিব পাৰি আৰু। কালিও ৰ'দ কেনেকুৱা আছিলে পুৰা কাৰা ৰ'দ নহয় জানো? তাৰপা মই এটা ৰ'দত দি পেলাই আকৌ পাহৰিলো আহি দেই মা মায়ে সামৰিলে মেলিলে।
তাৰপা দেখি পেলাই আকৌ মনত পৰিলে তাৰপা সন্ধিয়া সময়ত আকৌ বাচন এটাত জলকীয়া খিনি আৰু গাছখিনি মিলাই লৈ তাক কেঁচা মিঠাতেল দিছো দেই।
উম্।
মিঠাতেল দি অলপ সানিলো বেছি তেল দিব নালাগে মানে। এনেই এইবিলাক আচাৰ এতিয়া তেলতে তেলত ডুবি থাকে ন?
তেলত ডুবি থাকে অ',
বোলে ইমান ডুবাব নালাগে, মই শুনামতে।
অ' অ', হ'ব দিয়া। মই তোমালৈ অকণ পিছত ফোন কৰিম দেই।
অ',